হেল্ল
অ অ এইটোয়ে কৈছো মানে এচিয়ে মানুহক বহুত মানে গা বেয়া হয়। এচি থকা মানুহৰ আও আমাৰ আমৈ এজনী আছিলে হা, অ
অ এচি কি কৈ আছিলা?
অ মা মানে এচ মানে গাড়ীত ঘূৰে চে অফিচত থাকে। বেছি, তাহতৰ মানে ঠিকে। কিন্তু আমি ধৰা এতিয়া এ চিত আছো অকমান পিছত তে আমি ৰ'দতেই ঘূৰি ফুৰিব লাগিব, আকৌ ৰা তি গোটেই ৰাতিটো আমি এচ লৈ শুব নোৱাৰো। আমাৰ শৰীৰে নামানে।
গতিকে মই এটা কথা ভাবোঁ হা বেচিকে এ চি ত থকাটো ভাল কথা নহয়। এতিয়া বাৰু মই মোৰ ছোৱালীক বাৰু মই বোলে টকা পইচা হল বোলে মই মোৰ ছোৱালীক বোলে সৰুৰ পৰাই এ চি তে ডাঙৰ কৰিলো। কিন্তু তাইতোত এদিন নহয় এ কিন্তু ওলাইতো যাবই লাগিব ন, এনি টাইমটো, নহয় মই কথাটো কৈছো ময়ো নক কৰাও কোনোদিন মই এ ছি নলগাও ঘৰত, মোৰ সেইটো মানে একদম মই ষ্ট্ৰিক্ট এটা ৰোল মানে সেইটো কোনো ব্ৰেক কৰিব নহ'ব মানে, মই এ চি নহ'ব মানে মোৰ ৰুমত, যোনে যিমান কৰিলেও মানে।
কাৰণ নেচেৰেল আৰু আমাৰ মানেটো পাহাৰ ন পাহাৰত মানে এতিয়াই আজি যে বৰষুণ দিলে এতিয়া কি ধুনীয়া হাৱা মাৰি আছে, ৰাতিপুৱা বৰষুণ দিছে বতাহ দি আছে ফেনে এৰিব লগা হোৱা নাই। ইটো নেচেৰেল হাৱা। হয় ন মই খিৰিকী খুলি শুই আছো, সেই বুলি ফেন দিয়া নাই, মই যেনে
মোৰ বাৰু সেইটো খা নাই বাৰু দেই।
নহয় মানে এতিয়া নহয় অ ৰাতিপুৱা। ৰাতিপুৱা মানে ইমান হাৱা দি আছে। ইমান বতাহ দিছে খিৰকিখন খুলি থৈছোঁ ন মোৰ টোপন ঠাণ্ডা লাগি গৈছে। মই মোৰ হে হেৰিকে সেইটো ফেন দিয়া নাই।
মিলিব পৰা হ'ব লাগে, তেতিয়াহে মানে ভালো থাকিব স্বাস্থ্য
সেইটোৱেটো কৈছো ন, মানুহে নৰ্মেল টেম্পচাৰতে থাকিব লাগে, মোৰ মতে।
কাৰণ কি জানা নে, তোমাকতো ভগৱানে সিমান খিনি দি পঠিওৱা নাই ন, ভগৱানে ভাব বিছে যে, এই এইকেইটা দিনত তোমাক ইমানখিনি ঠাণ্ডা লাগিব, তো দিছে। এইকেইটা দিনত তোমাৰ ইমান খিনি গৰম লাগিব দিছে ন। সেইখিনি তুমি একচেপ্ত কৰা, হয় নে নহয় কোৱা? যিমান খিনি যেনেকুৱা পাইছ ছা মোৰ মতে, বেছি এতিয়া বাৰু, বেছি গছ-গছনি কটাৰ কাৰণে গৰমটো বাঢ়িছে কিবা বাঢ়িছে, ফেন লোৱা, কুলাৰ লোৱা, ঠিক আছে সিমানলৈকে হয় নে, কিন্তু এচ অকল যে এ চিতে ঘূৰিবা এ চি ৰুমতে থাকিবা, এ চি গাড়ীতে যাবা, এ চি কেবিনতে বহিবা, তো বাহিৰৰ মাৰ্কেটত গ'লে। তুমি যেনিবা এ চি মাৰ্কেটত গৈ সোমালা, কিন্তু গাড়ীৰ পৰা মাৰ্কটলৈ যোৱা ৰাস্তা তাটোত তো তুমি এ চিটোৰ পৰা ওলাব লাগিব।
অ।
তুমি, তুমি মানে চব ক্ষেত্ৰতে তুমি কম্প্ৰমাইজ কৰিব লাগিব, কেতিয়াবা এনেই হ'লেও ত, ক'বালৈ হ'লেওতো যাব লাগিব ন, বাহিৰলৈ হ'লেওতো ওলাব লাগিব।
অ।
ত', ফুৰিবলৈ গ'লে এতিয়া এ চি জেগা বিচাৰি-বিচাৰি ফুৰিবা নেকি? সেইটো কথা নহয় ন।
আৰু পিছত যে এইবিলাক মানুহ থাকিব নোৱাৰা হৈ যায়, এ চি লোৱা মানুহ বিলাক যে ঠাণ্ডা দিনতো কিছুমানে এ চি লয়।
এ, সেইটোৱেটো মই মানে য'ত ধৰা, টিউচন যে কৰাও তাত ৰিফাইনাৰী তেওঁলোক এন আৰ, ৰিফাইনাৰীত দুয়োটাই কৰে হা। এ হেৰি, কি বুলি কয়, মাক-বাপেক দুয়োতা তাৰে অফিচাৰ হয়। অ, সিহঁতৰ কোৱাটাৰ হয়, কোৱাৰ্টাৰটো পুৰা মানে গম, ইলেক্ট্ৰিচিটি হয়, চ' এভাৰিঠিং পায় দেই সিহঁতে অফিচৰ ফালৰ পৰা। আৰু মাক-বাপেক অফিচৰ, যিহেতু তাৰে অইলৰে। আনকি সিহঁতক গেছ চিলিণ্ডাৰ চাগে মোৰ আন ডাছ মানে অইলৰ পৰাই সেৱা দিয়ে, প্ৰভাইড কৰে আৰু। তাতে কিনিব নালাগে, দিয়ে, দিয়ে কাৰণ সি মোক ল'ৰাটোৱে কৈছিলে, কৈছে যে মেম আমাক এভ্রীথিং দিয়ে, আনকি আমি ঘৰত চাৰিটা এচি চলাওঁ, পাঁচটা এ চি চলাওঁ, যিয়ে নচলাও কিয় মই যে তোমাক কৈছিলো, এচি চলাই থৈ দিয়ে।
কি কি দিয়ে, সেহতি দিয়ে, কি চাৰিটা, কি? অ, এচি, এচি, অ, অ, এচি মানে মানে মেচিনটো সিহতিয়ে দিয়ে।
নাই, নাই, মেচিনটো ইলেক্ট্ৰিচিটি সিহঁতে দিয়ে, মেচিনটো ইহঁতে নিজেই আনে। তাৰপাছত নাই কিছুমান দিয়েও চাগে দেই। মই এনেকুৱা লাগে কাৰণ সেই যিমান কেইটা কুৱাটাৰ মই দেখিছো চব, পৰে তাতে এচি যে বাহিৰৰ এইটো কি আছিল নামটো? ষ্টেব্লাইজাৰটো বহুত কেইটা দেখিছো একঘৰ মানুহতে ধৰা তিনটা চাৰিটাকে থাকেই আৰু প্ৰায় সেনেকুৱা টাইপ।
তাৰ পাছত আৰু না সি মানে কি কৰে জানা, ঠিক ধৰা দুূৰ্গা পূজাৰ পিছত ঠাণ্ডা পৰে ন।
উম, মানে এচিৰ দৰকাৰ নাথাকে ন, নৰ্মেল ফেনেৰে হয়। সি তেতিয়াও এচি দি থৈ দিব। মই যে লাষ্ট টাইম নৱেম্বৰলৈকে এচি খালো। ডিচ চেম্বৰত মই তাক কৈছো তুমি যদি এনেকে এচি খাই থাকা তোমাৰটো হ'ব হ'ব এই মোৰো হ'ব। বন্ধ কৰা বুলি কৈ কিনে আও বন্ধ কৰি থৈ গল। তাৰ পাছিত মানে সি কি কৰিলে, অ তাৰ পাছত হয়ো হয় তাৰে নেক্স উইকটত, তাৰ জ্বৰ বোলে, মানে আৰু এচি দিয়া আৰু এচি দি শুই থাকা! এতিয়া সুধো আজি সুধিলো আৰু যে তুমি এচি দিয়ে শুই আছিলা নে? নাই নাই মেম, আজিকালি মানে ৰাতি মই প্ৰথমতে ৰুমটো ঠানণ্ডা কৰি লওঁ তাৰ পিছত শুই যা অ হেৰি এচি চি নিদিয়াকে শুও মই বোলো মানে এইকেইদিন তাৰ চামাৰ কেম্প চলি আছিল আৰু ডি পি এছৰ। থাকোতে সি ফুটবল খেলে। পুৰা বডিটো মানে আন্ধাৰ পৰা কলা আৰু। কি কি কয়! মেম কেনেকুৱা ৰ'দ দিছে মোক চাওক মই কলা হৈ গৈছো বোলে। মই বোলো হ'বাই, দিনৰ দিনতো ঘৰত থাকিলে কোনোবা দিনা এচিটো বন্ধ কৰি থাকি পাইছা জানো? এনি টাইম এচি লৈ থাকে! কেৱল ধৰা ওলাই গলে খোজকাঢ়িব গলে তেতিয়াহে মানে, এচি টো নলয় আৰু সেনেকুৱা টাইপ।
তাকেটো হৈছে, কিন্তু তুমি যদি এনি টাইম এচিত থাকা তেতিয়াহ'লে এচিত থকা মানুহ বিলাক কুলা নহয় আকৌ বগ গা হে। বুজিছা কিন্তু সেই এচ সেইটোৱে কৈছো এচিৰ পৰা ওলোৱা মানুহ বি যদি এনিটাইম এচিত থকা মানুহ বিলাক যদি ওলাই যায় নহয় পতকে ট্ৰেইনিং হয়।
অ হয়।
কাৰণ সিহঁতি মানে ৰ'দতো সৰ্য্য কৰিব নোৱাৰাকে লাগে ন। কাৰণ কিয় জানানে তুমি নিজেই চাবাচোন এচিৰ পৰা ওলাই অহা লগে লগে নহয়, সি নোমৰ একে গুৰিয়ে গুৰিয়ে
বিগহা লাগে, মানে জ্বলি যাই নিচিনা লাগে জানানে!
গাতটো মোৰ একে জ্বলি উঠে মানে, এতিয়া যে জুই জ্বলি যাব মোৰ গাত!
উম একদম লাগে দিয়া তাৰপাছত কি হয় আৰু চাবাচোন এ চিত থাকা মানুহবোৰৰ ধৰা স্কিনত পিগমেণ্টেচন নাহে।
উম, মোৰ যে লগে লগে ড্ৰাই হৈ যায় মোৰ যে অইলি স্কিন
অহ মোৰো ড্ৰাই হৈ যায় দেই এচিত গ'লে। কিন্তু মোৰো অইলী মই মোৰো হয়, এতিয়াও তাল উঠি আছে মোৰ মুখত। মই ধুইয়ে আহিলো আ ফেচ ৱাচ কৰি আহি থলো।
আৰু চাবচোন বেছি দিন তুমি তেনেকে যদি এ চিত থাকা নহয় তোমাৰ স্কিনো ড্ৰাই হৈ যাব।
সিহঁতৰ গোটেই ফেমিলিৰে ড্ৰাই স্কিন জানা। মাকে যি, অঁ বহুত বেয়া।
ডাই মোক ড্ৰাইচ স্ক্ৰীণ নালাগে। চিজ- স্ক্ৰিন হ'লেও মোৰ মানে ডাই স্কিনৰ কাৰণে তুমি অইলি স্কিনে জি টি ইউজ কৰি দিব পাৰিবা হা। কিন্তু তুমি যে, ড্ৰাই স্কিনত যে, যি তি কেতিয়াও ইউজ কৰিব নোৱাৰা।
হুম মোৰ হেৰি হৈ যায়, স্কিনত মানে এ ইমান অইল উম, মই যেতিয়া ঘৰত আহো ন' ই অল মানে আঙুলিৰে আনিব পৰা হৈ থাকো। ইমান মানে অইলি মোৰ স্কিনটো, যিমান ঘঁহিলেও
মোৰ হাততোয়ে মই মুখখন যিমান যেতিয়া যেতিয়া চোওঁ তেতিয়া তেতিয়া অয়েল ওলায়।
উম। আৰু মোৰ জাষ্ট স্কেলপটো দি জানা। মই যদি ধৰা অহ চাৰিদিন মাথা, মাথা ধোৱা নাই।
উম মোৰ লগে লগে হেৰি তেল উঠি যায়।
অ, অটমেটিক মোৰ।
মোৰতো এনেকে হাতেৰে চুলেও মানে হেৰি হৈ যায়।
অহ আৰু এতিয়া
এতিয়া আঠা, আঠা, আঠা
অঁ অঁ, আচ্ছা আচ্ছা টাই কৰা, হয় দিয়া মোৰো হয়। কিন্তু কি মানে সৰে নে তুমি তোমাৰ? বহুত সৰে। মোৰো হৰে মানে এবাৰতে ইমান একচা একচা আহে কালি। অ মই।
এই যেইবাৰ মানে মূৰটোত হাতটো ফুৰোৱা, সেইবাৰ এডাল এডাল আহে।
এডাল, মোৰ বেছি আহে এডাল নাহে।
সেইটোতো কৈছে। দুডাল তিনডাল এনেকে আহে আৰু মানে, প্ৰত্যেক বাৰতে।
আৰু যোন দিনা মূৰটো ধুই দিম বাপৰে কালি ৰাতি।
যে কিমান চুলি সৰে, গোটেই বাথৰুমটো চুলি চুলি হৈ যায় মোৰ জানানে।
মই জাষ্ট যোৱাকালি মোৰ মানে মূৰতো বিষালে, মই যে তোমাক কলো মোৰ মূৰ বিষাই খাইছে বোলে, মাক মানে তেলে, পানীয়ে সেনেকে মালিচ কৰি দিব দিলো তেওঁ দিলে হা। মই এনেই নৰ্মেলি বেলেগ তেলে ইউজ কৰো মানে। এটা আৰ্গান অইল বুলি আছিল। আৰ্গান অইলটো ফালি দি সেইটো দিলে মানে মোৰ চুলিসৰা বন্ধ হয়।
তাৰ পাছত মই ৰাতি ভাবিছো, এই কেইদিন শুইছ? আজি চাগে গৰমত মোৰ টোপনিয়ে নাহিবা। ইমান ধুনীয়া বতৰ কৰিছে। ৰাতিপুৱা লেকে একদম মানে ঠাণ্ডা কৰি আছে মই ক'লো ন' আজি ৰাতিপুৱা মই ফেনে দিব লগা নহল এনকে। তেনেকে তাৰপিছত মাথা চাথা ধুই দিলো আৰু মই বৰ আৰাম পাইছো। দিনটো যদিও ৰ'দ দিলে ৰ'দ দিয়া টাইম খিনি মই দুটা টিউচনৰ ভিতৰত থাকিলো তাৰপাছত আকৌ বতৰটো বেয়াই কৰিল ন' যদি ইভিনিঙলৈকে মই সেই ৰ'দটো চাই থাকিলোঁ হয় আজি মই শেষ আজি মোৰ আহি আকৌ মূৰৰ বিষ উঠিল হয়।
উম,
মোৰ মানে ৰ'দ ইমান সহ্য নহয় মাথাই সহ্য নকৰে।
মো একেবাৰেই সহ্য নহয় যে অকণমানো
ত' কৰণে
মোৰতো এলাৰ্জিয় আছে মই যে পৰি আছোঁ।
মই বাৰু মেডিচিন নাই লোৱা। হেৰি এতিটো মাইগ্ৰেইনৰ তথাপিও মানে ইমান বেয়া লাগে গাটো। মাঠাতো আৰু।
মই মোৰ মাইগ্ৰেইন আছে কিন্তু মানে মই বিষৰ মেডচিন লব বেয়া পাওঁ।
বিষৰ মেলিছে দোৱাটো